হেল্ল'।
শুন্ছা?
অঁ শুনি আছো, কি কৰি আছা?
এ বিচনাখনত পৰি আছো ৰ'বা এতিয়া বৰষুণডাল দিলে অলপ আগতে মানে টোপোনিটো আহিছিলে কিন্তু ঠাণ্ডা লা লাগিল যে আকৌ কম্বল এখন লই বিছনাতে পৰি আছো। তুমি পিছে কি কৰি আছা?
ময়ো এই দাৰাখান বৰষুণ দিছিল এতিয়া বৰষুণতো অলপ কমিল সেইকাৰণে মানে ময়ো এই আগফালে ওলাই আহিলো অলপ। তে নাস্তা-তাস্তা খালা?
ভালে কৰিছা এ যিহে বৰ নাই নাই নাই উঠাই নাই উঠিমহে এতিয়া ৰবা, মানে মই এইবাৰ উঠিছিলো পাঁচটামানত কিন্তু চালো বৰষুণডাল একে মানে বহুত স্পীড দি আছে। আমাৰ ইয়াত হেৰিও লগোৱা নাই যে আমাৰ ঘৰত কি আছিলে এইটো চিলিঙ নে কি কয় যে পাহৰি থাকিলো ৰ'বা।
চিলিঙো লগা নাই যে সেইকানে চাউণ্ড ডাল পুৰা আহি থাকে ন সেইকানে মানে অলপ কথা পাতিলো চাউন্ডটো নুশুনিয়েই মোক সেইকানে মোক নকৰিলো আও আৰু ধৰি অলপ বৰষুণটো ৰখক তেতিয়া কৰিম।
তে ইমান বৰষুণত অ ইমান বৰষুণত কথা পাতিব নোৱাৰি বাৰু। সেইটো বাৰু তুমি ঠিকেই কৈছা।
উম এনে কম্পিউটাৰ ক্লাছ আছে, আজি আছে নাই? যাবানে নাই পিছে?
আজি আছে কিন্তু আজি মানে মোৰ অলপ কাম আছে যে বেলেগ সেইকাৰণে মানে আজি যাব নোৱাৰিম। সেইকাৰণে মই মানে আজি নাযাও। বেলেগ কামো আছে যে।
অ কি কাম আছে বা?
কাম আছে মানে এই ইন্টাৰ্নচিপৰ কাম আছে।
অ ইণ্টাৰ্ণশ্বিপ ন ইণ্টাৰ্ণশ্বিপ চাগৈ তোমাৰ শেষ হবই আজি যিহেটো পোন্ধৰ তাৰিখ ন?
অ আৰু আছে তোমাৰ আৰু আৰু ধৰা এই ধৰা পঁচিশ তাৰিখ মানত শেষ হৈ যাব মোৰ।
উম। ঠিকে আছে আৰু মোৰো এই আজি আজি পোন্ধৰ তাৰিখ ন?
অ অ আজি পোন্ধৰ তাৰিখ, তোমাৰ কিবা কাম আছে নেকি?
মানে কাম নাই মোৰ পইচা এটা পাবলগীয়া আছে এইটো আনিবগৈ লাগিব ৰ'বা।
অ এই তোমাৰ চালাইটো নেকি?
চেলাই নহয় এই মই গাড়ীখন যে বেচিছিলো তাত মানে মই চলে চিল এটা চাইন টাইন কৰিই তেখেতক দিলো এতিয়া মানে গৈছিলে পোন্ধৰ তাৰিখলৈ আহি সেইখন লৈ গৈছিলে ট্ৰেইনখন আৰ চি আছে আৰ চি খন দি পেলাই মানে হেৰি কৰি ললেই মানে পইচাটো দি দিব বুলি কৈছিলে এতিয়া আজি সেইখন দিয়া আগত পইচাটো দিয়া যদি ল সেইয়ে কম বুলি ভাৱিছো আজি।
আজি মানে তুমি আৰু চি দিয়াৰ লগে লগে তোমাক মানে যিমান পইচা বাকী আছিলে মানে পুৰা ক্লিয়াৰ কৰি দিব ন?
অঁ একেবাৰে দিব মানে তেনেকে আৰু এবাৰ বিচিছোতো মই স্কুটি এখন সেইকাৰণে মানে হেৰি হয় পিছে মই তোমাক যে এবাৰ যে কৈছিলো ই টুৱেণ্টি যে সেইটো চাবলৈ চালানে নাই?
সেইটোয়ে তুমি পিছত মোৰ মনতে নাথাকে তোমাক মই কওঁ যে বেলেগ টাইমত কল কৰিবা কল কৰিবা তুমি খালি এইটো টাইমতে কোৱাত মোৰ মনতেই নাথাকে চাবলৈ।
নেচাই হয় দিয়া তোমাৰখন হ বি এছ ছিক্স নহয় ই টুৱেণ্টি চাপোৰ্ট কৰিব আৰু ই টুৱেণ্টি আকৌ তাৰ মানে কি হয় জানা। এই মানে অলপ টুৱেণ্টি পাৰ্চেণ্ট ইথেনল যোনটো মানে কুঁহিয়াৰ ৰস যে মিক্স থাকে যে,
অ সেইটোতো গম পাইছো বাৰু কুঁহিয়াৰ ৰখতো যে মিহলাই হেৰি বনাই
সেইটো কাৰণে মানে কি হয় হেৰি গৈছিলে তোমাৰ কি হয় মানে কুঁহিয়াখোৱাত মানে মই থাকে ন যোনটো মানে নমি বুলি কয় যে
উমঁ-উমঁ।
এইটো কাৰণে তোমাৰ মানে সেই যোনটো- মানে হেৰিডাল ইঞ্জিনৰ যোনটো হেৰি ইঞ্জিন এ' কি আছিলে টেংকিটো মাময়- ধৰে আৰু হেৰি কি আছিলে যোন বিলাক লবৰ যে ইঞ্জিন পেট্ৰলটো নিয়ে
অঁ
সেই লগৰ বিলাক ডেমেজ হৈ যায় মে সেইটো কাৰণে মানে মানুহ হেৰি কমি য়ায তাৰ কাৰণে মানে অলপ বস্ত অলপ পাই কিন্তু যে তুমি মোৰখন নালাগে বাৰু যদি পুৰণা বিলাক কৰিব পাৰে তেতিয়া ভাল হয় মোৰখনত মানে আগতে গম পোৱা নাছিলো যে-
অ তুমিতো গম পোৱা নাছিলা আগতে অ নতুনকেহে ওলাই আছে এইবোৰ
মানে মই আগতে মোক স যদি মই যদি হেৰি পাইপ কেইডালত নতুন দাল মানে লবৰ পাইপৰ ঠাইত চিলিকনৰ পাইপ লগাই দিয়াটো মানে যোনবিলাক- মানে ই টুৱেনটি চাপৰ কৰিব পাৰা পাইপ লগাব পৰা হেতেন।
অঁ।
আকৌ এই কথাটো আছো।
উম। পিছে তুমি যে নতুন স্কুটি এখন ল'ব বুলি কৈছিলা এইটো পিছত কি হ'ল?
এতিয়া আজি চাও সি কেতিয়াকে পাইহি এনেই মানে এটা পইচা হ'ল বাৰু দে। আৰু এইটো- তাৰ পইচাটোৱে বাকী আছে তাৰ পইচাটো দিলেই মানে আনিব পাৰিম আৰু স্কুটীখন এইকেইদিনৰ ভিতৰতে।
অ', এইকেইদিনতে ল'বা নেকি?
এই কেইদিনতে লোৱা কথা আছে আৰু। তা'ত কিমান আছে পাৰে ধৰ ইমান দিব।
তুমি এই এক্টিভা-এক্টিভা লবা ন?
মানে মোৰ তা'ত এতিয়া মোটামুটি ক'বলে মোৰ হাত'ত বিশ হাজাৰ এটা আছে বুলি ক'ব পাৰি মানে।
বিশছ হাজাৰ?
অঁহ। আৰু সোত্তৰ হাজাৰ তাৰ পৰা পাম তেতিয়া হ'লে থাৰ্টি চেভেনত-
বিশ হাজাৰ আৰু এইফালে তোমাৰ সোত্তৰ হাজাৰ। থাৰ্টি চেভেন আৰু এইফালে যদি তুমি কিবা এটা এইটো যেতিয়া এইটো বৰ্তমানৰ যিটো কামটো কৰি আছা তাৰ পৰা যদি তিনি হাজাৰ ওলোৱা- তোমাৰ ফৰ্টি থাউজেন্ড তুমি আমাৰ'চে দি দিব তোমাৰ ফৰ্টি থাউজেন্ড।
মোক নিদিয়ে কাৰণ মোৰ এই চিভিলতো অকণ বেয়া হৈ গ'ল বুজিছা নে নাই। মই ঠিক কৰিবও- লাগে মুই বুজিয়ে পোৱা নাই। এই এম্ পকেটত আছিলে মানে তেতিয়া মানে অলপ পইচা লৈছিলো- তাৰপিছত লোনটো লৈ মাৰি মাৰিলো। কিন্তু মানে বাৰ এটাৰত মাৰোতে মানে কিবা খেলি-মেলি হ'ল। মানে সেই অনুমান- চলি গৈ আছে। মই মাইনটো মানে মই পইচাটো দিয়া পিছতো মানে মই সেইয়া পৰা আঁতৰাই নিদিলে। যোনটো কৈ যে একাউণ্ট কি লোনটো ক্ল'জ হোৱা মানে এনেই ক্ল'জটো লোনতটো ক্ল'জ হ'লে যে কিবাখন দিয়ে যে!
অঁহ', কিবা এখন দিয়ে অঁহ', ডকুমেন্ট নে কিবা কাগজ দিয়ে। অ', কিবা এটা দিয়ে গম পাইছ বাৰু। কোৱা?
এন অ' চি এখন দিয়ে যে সেইখন নিদিলে মানে তাৰপিছত মোৰ একাউণ্ট লাগি থাকিল। ত' সেইটো কাৰণে আমাৰ চিভিলটো বেয়া। গ'ল। একদম এইবিলাক যে এই থাৰ্ড পাৰ্টি পাব কাৰণে এইবিলাক নল'বা বুজিছা। হেৰি পায় বা লবা যেতিয়া আগতেও লোৱা। মানে এতিয়া ধৰ মোৰ পুৰা হেৰিটো কাৰনে চিভিল টো বেয়া হৈ গ'ল। এ' চিভিল টো ঠিক কৰিবলৈ হলে বহুত দিন লাগিব, ধৰ
উম। এতিয়া তুমি অহা এই সপ্তাহত ল'বা নে অহা সপ্তাহত ল'বা নতুন স্কুটীখন?
এই বিশ তাৰিখটো আহক বিশ তাৰিখটো কিমান তাৰিখে বিশ তাৰিখৰ পিছত ভাবিম আৰু বিশ তাৰিখলৈকে মানে মোৰ একো ভাবা নাই মানে। সেইফালৰ পইচাটো পাওঁ, বিশ তাৰিখলৈকে হ'ব বুলি ভাবি আছো।
উম-উম। তাৰপিছত তুমি হেৰি বিশ তাৰিখ তেতিয়াই ল'বা আৰু এক্টিভা ল'বা ন?
অ বিশ তাৰিখ পাছত চাই লও মানে কি লও মানে একটিভাই লওনে- মানে ঘৰত কি হ'ল জানা মই বাইক এখন ল'ব পাৰিলোহেতেন সেই যে কি আছিলে স্প্লেণ্ডাৰ এখন যে কত মাইলেজ দিয়ছে।
উম।
সেইখন ল'ম বুলি ভাবিছিলো কিন্তু সেইখন ললে মানে মোৰ ইমানটা হেৰি নহয় মানে। কি আছিলে ঘৰতো মানে স্কুটিখন লোৱাৰ কথা কৈ আছে। দেউতাই মানে অলপ দেউতাৰ মানে এবাৰ এক হেৰি আছিলে দুৰ্ঘটনাটা হৈছিলে মানে ভৰিটো তেতিয়া মানে ফ্ৰেকচাৰ হৈছিলে।
উম।
তাৰ কাৰণে মানে গাড়ী সেইখন চলাবলৈ তেতিয়া মানে অলপ অসুবিধা পায় আৰু, গিয়াৰ-চিয়াৰ চেঞ্জ কৰি থাকিব লাগে যে তেই ভৰিতো মানে হেৰি আছেতো।
অলপ অসুবিধা পায় অ।
অলপ অসুবিধা পায় আৰু মানে এনেই চলাত-চলাব পাৰে মানে ভৰি বিষাই-বিষাই গৈ থাকে সেইকাৰণে ভাবিছো স্কুটীখন ধৰ এইবিলাকৰ জঞ্জাল নাথাকিব আৰু ধৰ তেতিয়া ধুনীয়াকে চলাব পাৰিব দেতাই।
উমঁ-উমঁ সেইটো কাৰণে ন। আৰু এনেইও তোমাৰ ধৰা এতিয়া তুমি যদি বাইক লোৱা বাইক ল'লে তুমি বাইক ললেতো অলপ ভাল বাইক ল'ব লাগিব তোমাৰ এই যে ধৰা স্প্লেণ্ডাৰ বাইক বা গ্লেমাৰ এইবিলাক তোমাৰ লগত ইমান নিমিলিব গম পাইছা।
অ সেইটো জানো মানে মই এ কি ভাবিছো জানা?
অলপ ভাল বাইক ল'লে সেইটো বেলেগ কথা।
মই এতিয়া মানে বাইকৰ কথা ভবাই ন এতিয়া মই চাৰিচুকীয়াক কথা ভাবি আছো।
উম।
মানে কি হয় এতিয়া জানে বাইক মানে মানুহে যে ভাবে বাইক কি চাৰিচুকীয়া বেছি দাম সেইটো চাৰিচকীয়া বেছি দাম নহয়তো আৰু গম পোৱা নাই। তুমি যদি ছেকেণ্ডহেণ্ড চাৰি চকীয়াখন লোৱা ধৰ দুহেজাৰ এ পোন্ধৰ, ষোল্ল, সোতৰ মানৰ মডেল-মডেল এখন লোৱা৷
উম।
এতিয়া তুমি ধুনীয়াকৈ দুই লাখ ধৰ এক লাখ পঞ্চাছৰ পৰা দুই লাখৰ মত পাই যায় গম পোৱা এইটো কথা।
অ-অ।
সেইকাৰণে মানে মই সেইখনৰ লোৱা কথা মাৰি আছো বাইকখন ল'লে দুই লাখ টো আৰাম চ ল'ব মই য ভাল বাইক ল'ব যাও দুই লাখ দুই লাখ পঞ্চাছটো ল'বই তাতকৈ ধৰ ধুনীয়াকৈ যদি মই গাড়ী এখন লৈ লব পাওঁ তেতিয়া ধৰ বৰ খন চোৰখনৰ পৰা পাইি যানতে ক'বলৈ ঘূৰিব পাৰিম ইমান ডাঙৰ গাড়ীখন ল'লে।
অ পুৰা ফেমিলি লৈ তুমি ঘুৰিব পাৰিবা ইমান টেনচনো নাই আৰু কৰ'বাত ধৰা কোনোবা দাঁৱত মাতিলে তাতো যাব পাৰিবা পুৰা ফেমিলি লগত লৈ।
এয়া এতিয়া মানে অলপ মান লগতো কৈছিলো গাড়ীখন শিকাই অলপ চলপ জানো মানে মমাহ তাত শিকিছিলো তো। সেই বলেৰৌ এখন সেইকাৰনে মানে মোৰ ইমান টেনশ্যন নাই বাৰু এখন চলোৱাৰ ওপৰত মানে। কি হ'ল মানে মোক ভিৰ ভাৰ জেগাত চলাব নোৱাৰো মানে এনেই লাহে গৈ যে তুমি যে মোৰ কিবা চিধা ৰাস্তাত দিয়া যত মানুহ চানো ইমান নাথাকে।
উম।
তেনেকুৱা জেগা ধুনাকৈ চলাই লৈ গৈ থাকিব পাৰিম কিন্তু মই এই ভিৰ জেগাত কি হয় মানে মানে। মেইন কেজ গাড়ী চলোৱা ডাঙৰ কথা নহয় গম পোৱা নাই কথাটো
উম।
তোমাক কৈছো এ কাৰ বাইক। এই দুটাটো গিয়াৰ থাকে ন।
অ গিয়াৰ থাকে অ।
এই এই দুখন চলোৱা মানে ইমান ডাঙৰ কথা নহয় তুমি মানে একে কম স্পীড মেইনটেইন কৰি। চলোৱাটোহে ডাঙৰ কথা গম পোৱা কথাটো।
অ গম পাওঁ সেইটোতো গম পাওঁ বাৰু।
এইটোৱে বেছি টান হয়। এদিন তুমি কি আও গিয়াৰ কেইটা লগাই দিবা ইস্পড গৈ থাকে গিয়াৰ কেইটা চেঞ্জ হৈ থাকে ইস্পিত বাঢ়ি বাঢ়ি গৈ থাকে কিন্তু এটা জোখ যাত যেতিয়া তুমি নিবলগীয়া হ'ব ভিৰ জেগাত সেইটো ষ্টাৰ্ট বন্ধ হৈ যাবতো।
অ সেইটো গম পাওঁ সেইটোৱেই মেইন মানে জামেলা নহলেটো গেৰ ইমান জামেলা নাই।
এইটোৱে তুমি এটা স্পডত বিছ কি প্ৰথম ফাৰ্ষ্ট গেৰত লগালা এক্সেল ধৰা বিশ ও গ'ল দুইম্বৰ চল্লিশ ওপৰ গলে তিনি নম্বৰ চৈধ্যশ পঞ্চা চল্লিশ বা ষাঠি মাজত গলে চাৰিম্বৰ লগাই দিয়া গৈ থাকা
উম উম।
কিন্তু এই যে দ এ কি আছিলে অকমান অকমান যাব লাগে যে।
অ সেইটোৱে ধৰা বিছে অ বিছ। ত্ৰিশ আছে কেতিয়াবা একদম পুৰা শ্ল' কৰিব লাগে কিলিয়াৰ কেতিয়াবা অলপ। পিক আপ দিব লাগে তেতিয়া মান অলপ জেমেলা লাগি যায় তেতিয়া মানে ষ্টাৰ্টটো বন্ধ হৈ যায়।
এইটোতো হয়ে আৰু মই প্ৰথম প্ৰথম যেতিয়া বাইক চলাইছো ন মই যে গড় এখন অভাৰটেক কৰিবও ভয় লাগে সেই।
উম।
মানে কি হয় মই চলাব জানো বুলি মোৰ নিজৰ ওপৰত ভৰষা আছে কিন্তু এই বেক কেইডাল মাৰিব নাজানো যে তেতিয়া ভালকৈ
উম
ব্ৰেক মাৰিব নাজানো যে
অহ অহ
মানে কি হয় গিয়াৰ লগোৱা বস্তু বিলাকৰ মানে ব্ৰেক লগাবলৈ ইমান সহজ নহয় মানে ভয় কি লাগে চাবাচোন তোমাৰ লাগি ছিল নাই?
অহ লাগিছে তোমাৰ এই ভৰিত যে সেইকাৰণে
উম মানে কিবা ভয় নাহে এতিয়া মানে স্কুটি চলাই থাকিলেও গিয়াৰ চেঞ্জ কৰিবলৈ মানে ভৰিটো কপি থাকে
অহ কঁপি ঠিকেই কৰিছা তুমি
ননচ গাড়ী বাইক চলাই থকা হলো যে
অহ
সেইকাৰণে মানে মোৰ ভৰিতো এনেকে মানে লৰ চৰ কৈ থাকে মানে বাইকখন চলাব হলে বাকী স্কুটি খনৰ চলাও তেওঁ
উম
হে আও কি কবা
সেয়া এইফালে এটা হেৰি হ'ল নহয় পথ দুৰ্ঘটনা হল ন সেইটো কথা গম পোৱা নে নাই?
কি কথা
পথ দুৰ্ঘটনা এটা হৈছিলে যে লৰাজনৰ যে তুমি গম পোৱা নাই তেওঁৰ আমাৰ কলেজৰ
অহ অহ গম পাইছো অহ কালিতো সেইটোৱে পোৰা হেৰি চৰ্চা চলি আছিলে তোমাৰ দুটা একেলগে তোমাৰ হেৰি পুখুৰীত পৰি আছিলে সেইটো এনে ঘটনাটো কি হৈছিলে তুমি জানা নেকি? কিবা দুৰ্ঘটনা হৈছিলে না বেলেগ কিবা হৈছিলে?
মানে কি হ'ল এই গাড়ীখনৰ মানে অলপ কিবা ইছু হ'ল।
উম।
আৰু জানাই যি টি হয় কিমান গধুৰ গাড়ীখন।
অহ বহুত গধুৰ বহুত গধুৰ।
এখন হাতে দাঙিবও নোৱাৰিব সহজতে তুমি চাগৈ ন? এইখন মানে বহুত গধুৰ গাড়ীটো আৰু মানে কি হ'ল মানে আহি থাকোতে মানে সেইখনে মানে টাৰ্ণিঙটো কাটিবলে মানে টাৰ্ণিঙটোত একো মানে জানাই আজিকালি টাৰ্ণিঙত চবতে টাৰ্ণিং আছে বুলি লি
অহ টাণিং অহ আৰু ফৰ লেন্দতটো তোমাৰ যি টাৰ্ণিং যিমান ডাঙৰ ডাঙৰ টাৰ্ণিং
এ তাত টাৰ্ণিং লিখা নাছিলে বোলা মোৰ মতে টাৰ্ণিং লিখা নাছিল ছিলে সেইকাৰণে মানে গাড়ীখন চিধা গৈয়ে এই যে নাৰিকলৰ কুন্দা যে চিনি পোৱা ডাঙৰ ডাঙৰ কুন্দা?
অহ।
তাত মাৰি মানে গাড়ীখন সেই পুখুৰীটোত পৰি গ'ল।
উম তাৰপিছত দুইটায়ে মৰি থাকিল যে অলপো মানে কোনোবা দেখাও নাই যে পৰিছে বুলি?
মানে কি হ'ল এই ৰাতি সময় হ'ল না বাৰটা বজাৰ পিছত আৰু এ পুখুৰীতো বেছি পুখুৰীতো বেছি দ' নাছিল নাই গম পোৱা নাই কথাটো এইটো কথাই আমাৰ শুনি বেয়া লাগি আছে।
অ বেছি দ' নাছিল নেকি?
মানে কি হ'ল গাড়ীখন যে সেই তাত যে কুন্দাটোত যে মাৰি দিলে গৈ তেতিয়া মানে কি হৈ গ'ল, তেওঁলোকৰ মানে হাত ভৰি দুইটাই ভাঙি থাকিলে।
অও অ।
এতিয়া চোৱা হাত ভৰি মানে হাত ভৰি নহলেতো কেনেকে হেৰী কৰিব ওলাই আহিব? তোমাৰ সেই তেতিয়া অকমান পানীত দিলেও তোমাৰটো সেই নোহোৱা হৈ যাব ন?
অহ নোৱাৰা হৈ যাব অহ।
উম এই কাৰণে মানে এইটো কেচ হ'ল মই তাৰ পিছত পিছত গম পাইছোঁ কথাটো।
অহ সেইকাৰণেতো মই ভাবিছোঁ ইমান ওচৰত
অহ এইফালেটো মানে ক'ত হৈছে জানা কেচটো? এই ৰূপজ্যোতি চিনি পোৱা নহয়?
অহ চিনি পাওঁ।
তেওঁলোকৰ ঘৰ পিছফালে হৈছে এইটো কেচ।
অ সেইকাৰণে টো চাইছো ই ভিডিঅ' কৰি হেৰী ষ্টেটাচ লগাইছিলে।
মোৰ তাত ভিডিঅ' খিনি আছে বাৰু লাগিলে দিম চা লাগে যদি। বুজিছা?
অ অ।
উম, এতিয়া ঘৰত তোমালোকৰ মাটি দোখৰ কেনেকুৱা?
ঘৰত চবৰ ভালেই বাৰু, তোমালোকৰ কেনেকুৱা?
আমাৰো ভালেই, মা উঠি পেলাই এতিয়া গৈছে কিবা এটা বনাবলৈ গৰু গাখীৰ খীৰাব গৈছে। তাকে। কি হয় চাওঁ গৰু মানে কালি অলপ গৰমটো বেছি দিছিলে ন?
অ আমাৰ ফালেও কালি মানে অলপ উম গৰমটো বহুত দি দিছিলে কিন্তু ৰাতি তোমাৰ বাৰু ঠিকেই আছিলে ঠিক ঠাক আছিলে ৰাতি গৰমটো পিছত ৰাতিপুৱা ইমান বৰষুণ, ৰাতিপুৱাৰ পৰা একদম বৰষুণ কমাই নাই।